হেল্ল'
অ' কি কৰি আছে?
মই এ ওচৰৰ মানুহ এঘৰলে আহিছিলো। মানুহজনীৰ মোবাইলটো কিবা এটা হৈছে হেনো।
অ'
তাৰপিছত মোবাইলটো বোলো চাই দিওঁচোন বুলি তেনেকুৱা এটা আকৌ তুমি ফোন মৰা দেখি ফোন ফোনটো বোলো মাৰিয়ে লওঁ মই।
অ' অ' অ', ভালেই কৰিলে বাকী ভাল নে? অ' ৰন্ধা-বঢ়াহে কৰি আছো। হেৰি খোৱা বোৱা কৰাই নাই।
অ' অ', মই ৰান্ধি মেলি আজৰি হ'লো, ভাত পানী দিলো। দি মেলি বোলো নহয় হেৰি মান মানুহজনী হেৰিটো লৈ মোবাইলটো চাই আহোচোন কেতিয় বুলি আহি ইয়াত পালোহি। মাটি ৰুব পৰা হৈছে নে নাই?
নাই, নাই হোৱাগে নাই এই দেৰিকে কঠীয়া দিয়ে অকমান হেৰি হৈছে যে
লাহে, লাহে।
অ', আমাৰো মাটি ৰুব পৰা হোৱা নাই বাৰু এই বাইছ তেইছ তাৰিখ মানৰ পৰা ৰুম আৰু।
অ'অ'
এতিয়া ভাত কিহে বনালা? ভালেই, ভালে ভাত পানী কিহে বনালা?
ভাত, দালি বনালোঁ সোধা আজি অ'হেৰি উম, ভাজি কিবা এটা বনালোঁ আওঁ।
অ' মই কালি হয় মাংস আনিছিলো এই ল'ৰা এটাক ভাত খাবলে মাতিছিলোঁ ৰাতি।
অ',
তাৰপিছতে বতৰ যি দি আহিলে দমদমাই সি খাই মেলি গ'লগে বাৰু বৌ সোণ এৰা পিছত।
অ',
আৰে মাংস অকণমান থৈ দিছিলোঁ সেইকণ এনে দিলোঁ দাংবদি, তাৰপিচত ভাতকেৰেলা আলুগুটি তেনেক কে ভাজি বনালো সেই দে দি থৈ আহিছো সেহঁতক।
অ' অ'তাকেহে।
বাকী মানুহতো খা-খাবৰ ভালেই।
মানুহটো ভালেই, ভালেই মানুহটো অহাই নাই নহয়।
আহিব কেতিয়া?
আহিব মানে খেতি কৰিবলৈ আহিব আও।
অ',
এনেই নাই আহা।
উম, নহয় তাকে ডাঙৰ ছোৱালীজনী ঘৰলে যোৱা কথা ভাবিছিলোঁ ডাঙৰ ছোৱালীজনীৰ গাটো বেয়া তাৰপাছতে এতিয়া আকৌ তাই ফোন কৰিলোঁ মই বোলো নহয় তুমিয়ে গুচি আহা তাৰ ডাক ৰ-চাক্তৰবোৰ চিনি নাপাওঁ ইয়াতে দেখুৱাম বোলো ইয়াৰ হেৰিয়তে নাই পতে
অ',
তুমিম গুচি আহা ইয়া লাগে ট্ৰেইনতে গুচি আহিবলে কৈছো তাকে তাই কি কৰে জানো আহেই না নাহেইনে সিহঁতৰ আকৌ সাতৰ আগতে মাতি ৰুলে যে কঠীয়া তুলিলে মাটিও ৰুলে লগে ভাগে মানে দুবিঘা মাটি একেদিনাই বোকা দি দিলে তাৰ বহুত কষ্ট হো মোক মাতিছিলে আকৌ শেষ কণ সময়তে লোৱাও পৰীক্ষা হ'ল মওঁ যাব নোৱাৰা হলোঁ উপায় নাইকিয়া অ'।
থাকেহে পাই।
এতিয়া পিঠি চাইততো বিষাইছে বুলি কৈছে কেলে বিষাইছে তাই কৈছে গেছৰ টেবলেটটো খাইছো কিবাও কৰি দিছো মই বোলো হ'বতো আহচোন বাৰু ইয়াত কি কৰিব লাগে কৰিম আৰু
অ'। তাকে ভালকৈ দেখুৱাই লৈ চিকিৎসা কৰিলেই ভাল হ'ব। হেৰি কি আছে চোৰ হ'ব পাৰ।
অ'। অ'। গেছ গেছে গেছৰ টেবলেটো খাইছে ন' ভাল পোৱা না আমাৰহঁতে তাত পানী নেখায় গৰম পানী খাব লাগে সদায় সদায় কওঁ গৰম পানী। মান খাবি হতচোন, গৰম পানী নেখায়। আমি এতিয়া ৰাতিপুৱা শুই উঠি গৰম পানী গিলাচ নেখালে আমাৰ ভালেই নালাগে গাটো।
অ' ময়ো খাও নহয়, ময়ো সেই গৰম পানী গিলাচ খাই লৈহে বাকী চাহ কিবা কিবি সেইবোৰ
অ' মাৰ স্বাস্থ্য ঠিকে আছে?
মা ঠিকে আছে বাৰু এতিয়া। এই গান্ধীৰ মাই চেহি হে। বাবাই আকৌ হেৰি এই হাল বালে আজি, হাল বাই পেলাই এ, হাল খু অকমান হেৰি আজৰি হৈছে আৰু।
তাকে তোমালোকৰ ভন্টিয়ে আজি ফোন কালিয়ে ফোন কৰিছিলে আজি কিবা তাৰ সভা খ না চৰ পৰা মোক মাতিছিলে মই বোলো মই যাবই নোৱাৰোঁ পাই। তাঁত এখনো লগাই থোৱা আছে, তাঁতখনো লোৱা নাইকিয়া। উম, মই বোলো মই যাব নোৱাৰিম। যদি ছোৱালী পাৰে বোলো তাই যাব আৰু তেনেকে বুলি কৈ থৈছোঁ কি কৰে তাইহে জানে আৰু। তায়ো আকৌ ভৰিটোত মোচুক কা খাই পেলাই সেয়া খুহিয়ে আছে নহয়, কালি এক্সৰে কৰি লাগে এক্সৰে ৰিপৰ্টো নিদিলে। আজি জানো কি ক, আজি দেওবাৰ আজি যিয়ে বাৰু কালিলেহে দিব এক্সৰে ৰিপৰ্টটো।
অ' তাকেহে পায়বোৰ ভালকে দেখুৱাই ল'ব লাগে দেই কি হৈছে ন' ভৰি।
গাঁৱলীয়া ঔষধ এটাকে আনি পানী দিছোঁ, বাৰু বিষটো কমিছে বুলি কৈছে।
অ'।
এই ফিল্ডত দৌৰিবলৈ যাওঁতেে এনেকে পিছল যে মচুকা খাই গ'ল আকৌ। সিয়েই উপোৱা পৰি গ'ল নে কিয়েই নে।
তাকেহে এইবোৰ ভালকে দেখুৱাব লাগে দেই, নহবা আকৌ ভৰিৰ কথা।
এইটোৱে মানে মান। উপায় নাই, আমাৰ ডাঙৰকেইটা কাম কৰা দিশ। ল'ৰা পঢ়া পৰীক্ষা আজৰি হ'ল বুলি আৰু এ, দুদিন ৰৈ আছিলেছে।
অ' মেট্ৰিক দিব নহয়।
মেট্ৰিক দিব অ'।
অ', পঢ়িছেনে ভালকে?
এ, অকমান ৰাতিপুৱা গধূলা পঢ়ে আৰু তাৰ বা মাজৰ চোৱা এটা পঢ়িবলৈ ইমান মন নকৰে। টিউচন চিউচন দিব লাগিব এতিয়া আকৌ উম, মাজতে কেইদিনমান গৈছিলে এতিয়া নাই যোৱা।
অ'।
কালিল পৰা যাব আৰু।
অ' মই ল'ৰা মোৰ এইবাৰ নাইনত তাকেহে। ল'ৰাও কোনো নাইনত তাও সেই টিউচন এটা দিব লাগিব এতিয়া গম বন্ধত কৰাব লাগিব।
এই ল'ৰা ছোৱালীবোৰকক বেছি গুৰুত্ব দিলে অকমান বেছি বজজাতহে হয়।
পহিলা পঢ় নপঢ়িলে নাই বুলি এৰিয়ে দিব লাগে সিহঁতক তেতিয়াহে অকমান মানে চিজিল হয়। গুৰুত্ব দি থাকিলে ভাবে মা বাবাই দেখণ বেছি গুৰুত্ব দিছে নপওঁ ম যাওঁ তেনেকে বুলি ভাবেে। ভাবে মা বাবাই দেখণ বেছি গুৰুত্ব দিছে নপওঁ যা তেনেকে বুলি ভাবে। , মই তেনেকুৱা কৰিবলে লগাম। পঢ়িলে পঢ়িবি সেহতক যেনেকে এদওঁ তহঁৰ নীজৰ দাইত্ব বুলি ছোৱালীহঁতকো নাই মই গাই হীয়ে নাপালো। এয়া এতিয়া যিমান চিঞৰি বাকৰি থাকিব লগগীয়া হৈছে নহয় সঁচাকে লৰা বিলাকক পহুয়াবলে বহুত বেয়া।
ল'ৰাবোৰ বেয়াই ছোৱালী বোৰ বা কথা ক'লে শুনে।
ইমান বুজি পায় অ বুজি পায় মা বাবা ইমান ক ষ্ট কৰে মই অকণমান নপঢ়িলে নহ'ব মোৰ কাৰণেহে কৈছে সেইবোৰ বুজি পাই লৰা ছোৱালী বিলাকে ল'ৰাবলাকে অকমনো বুজি নাপায়।
নুশুনে নুশুনে লৰা বিলাকে, আমাৰো এটা আছে নহয় সেইটো একো নুশুনে।
আহ।
অ হে, ছোৱালীজনীয়ে বা পাৰক নোৱাৰক কিতাপখন অকণ মেলে।
অ সেইটোৱে ছোৱালী বিলাকৰ সেইটোৱে ভাল ৰাতিপুৱা শুই উঠি কিতাপখন হলে অকনমান মোকোলাবই মানে।
অহ।
এ লৰা বিলাকৰ তোমাৰ চিঞৰি বাকৰি থাকোতেনে যায় হেতৰ। মাজতে আকৌ ভাওনা কৰিলে। ভাওনা কৰি মেলি তোমাৰ সেইবিলাকতে লাগি থাকো দেনে গ'ল নাই ন এইতে। এতিয়া এইবছৰত সেইবোৰাকত নালাগে লাগিব নাই লগা বাৰু কিন্তু হ'লেও পঢ়াটো অমান মনোযোগ দেয়চোন এই বছৰটোহে।
অ।
আও বোলে এই কেইটা দিনলৈ তই ফি।
উম।
এই মাজত ছমাহ এটা ভালকে পঢ়চোন।
তাকেহে মোৰ পিহন দি দিব পিহন। কথা।
কাম নাই মানে তাহে একদম দমটো বেছি আও।
অ পিহন দি দিলে চিজিলে হৈ যাব দেখোন।
উম।
তাকেহে মানুহজন কেনেও যোৱা নাই।
যাব যাব। ভাত পানী এই খাই বৈ আজই হৈছে।
অহ।
নগ'লে আকৌ নহ'ব নচলে নহয়।
অহ হয় বাও।
উম। দেলি যাব লাগে আমাৰ।
অ অ ছোৱালী বি এ শেষ হোৱা নাই নহয়?
নাই হোৱা, নাই হোৱা, তাই এইবা ফ'থ চেমৰ পৰীক্ষা দি আজৰি হৈছেহে আৰু এবছৰ আছেই।
অহ। এতিয়া ডাঙৰে হ'ল, ডাঙৰ ছোৱালী কি ল'ৰা এটা?
ছোৱালজনীয়ে ক'ত কি কৰি আছে?
ছোৱালীয়ে আজি স্কুল নাই যে, এনেই বহি আছে আৰু ঘৰতে অতপালি কৰি।
অ' তাই হেৰিয় উম পঢ়া-শুনাত তাই ভালেই নহয়?
তাই বাও অকমান কিতাপখন মেলে, ল'ৰাটোৱেহে নিষ্পত্তি নপঢ়ে।
অ' এইবিলাকেই আ ল'ৰা - ছোৱালী কিনো ক'বা? আমাৰ এতিয়া মানে ছোৱালীজনী উম তাই এতিয়া ধৰ সৌ কিবা-কিবি এটা ইণ্টাৰভিউ - চিণ্টাৰভিউ দিবলে হ'লেও মানে ফিল্ডলে যায় সেইকাৰণে। দৌৰা, জপিওৱা সেইবোৰ কৰিবলেকে। তাৰপিছত এ, ব যাওঁতেনেহে এই তাতে ফিল্ডতেহে মোচোকা খালে। এইকেইদিন তাই সৌ, টিউচনো আছিলে চাৰিটামান, সেইগিটাও বন্ধ হৈ আছে, যাব পৰা নাইকিয়া। আকৌ ছোৱালী এজ জনীক নাচো শিকাই আছিলে, তাই গলেও যাব পৰা নাই, চবে ফোন কৰি আছে তাৰপিছত তাই বোলে মোৰ ভৰিতো এনেকুৱা হ'ল, মই এইকেইদিনত যাব নোৱাৰোঁ আউ। পিছতেহে যাম আউ, তেনেকে বুলি কৈ পেলাই যেনিবা ছুটি লৈ থৈছে।
অ', তা কেহে, বাউ গৰম বন্ধ এইবাৰ হেই
অ' অ, ভালেই
তাকে আহিবাহঁত চোন, আম - চাম কেইটামান গোটাই মেলি থওঁ, আহিবাহঁত বুলি নাই আউ লাষ্ট টত সন্ধিয়া লগালে, নিজে নিজে অকলে অকলে কুটি খাওঁগে আউ।
কঁঠাল - চঠাল ওলাইছে নে সেইফালে?
নাই, নাই কঁঠাল নাই, এইবাৰ কঁঠাল খোৱাই নাইকিয়া।
অ', আমাৰ ঘৰটো নাই কঁ ঠাল এইবাৰ, সৈ পি এ মাজতে ক'বাপা এটাই দিছিলে বাপেক আহিয়ে আনি এ আনিছিলে, তাৰপিছতে সৈয়া কালি পকাই নাই আধা কেঁচাতে ছোৱালী উৎপাত, সে আধা কেঁচাই খাইছে, খাবলে ভা ভাল নহয়, নেমানে।
অ' আমাৰ কঁঠাল এইবাৰ খোৱাই নাইকিয়া, জানো আজি এজন যাব মানুহ এঘৰলে, সেই ঘৰত যদি পক কিছে আনিব চাগে আৰু।
অ'।
আমাৰ কঁঠাল সেইঘৰ পাহে আনে মানে, পকী খাই ভাল পাওঁ সেইঘৰ কঁঠাল কেইটা। ফুটাটো অকমানি অকমানি।
অ'।
বৰ ডাঙৰ নহয়, খাই ভাল লাগে।
অ', তাকে সেই সৰু কঁঠাল এনেও খাই ভাল, মই বাৰু কঁঠাল খাই ভাল নাপাওঁ।
অ', এই গুটিকেইটা ভাল অ', গুটিকেইটা লাগে এতিয়া বাৰিষা মচুৰ দালিত দি পেলাই নেমু অকন চেপি দিলে কিমান ধুনীয়া লাগে বা ঢেঁকীয়াৰ লগতো বনালেও ভাল লাগে। আলু গুটি লেখীয়া হৈ থাকে ন'। গুচাই মেলি আলু গুটি দিব, আলু গুটি নিদিলেও হয় কঁঠাল গুটিটো দিব।
অ'। বাৰু, এইবাৰ গৰম বন্ধত আহিবচোন খেতি- বাতি উঠাই, উহ উ য
অ', ঠিক আছে ঠিক আছে, মই পাৰিলে যাম বাৰু এপাক সময় সুবিধা মিলাই।
তাকেহে, ইমান দিন অহা নাই খা খবৰো পোৱা
ঠিক আছে, হ'ব দিয়া।
অ' অ' হ'ব দিয়ক।